হেল্ল'
হেল্ল'
আহ কি কৰি আছা অ কোৱা
অহ কি কৰিছা
এ এনেই আছো ৰবা তুমি
ময়ো এনেই আছো ৰবা এই মাত্ৰ কাম চাম কৰি কিনে আজৰি হলো আৰু
অ বাকী দুদিনমান আগত তোমাৰ অ ফটো দেখিলো কৰবাত ফুৰিব গৈছিলে নেকি?
অ শ্বিলঙৰ পৰা আহিছিলো ৰবা। বেছি টাইম হোৱা নাই ৰিচেণ্টলি যোৱা মাহতে গলো ৰবা।
অ ময়ো যাম যাম বুলি ভাবিয়ে থাকোতে গ'ল তুমি যাইে আহিলা আৰু
তুমি যাব পাৰা ধুনীয়া ভাল ভালে জাগা একদম।
অ পিছে কেনে লাগিল যায় তোমাৰ?
অ যাই ধুনীয়াই লাগিছে একদম পাহাৰ ঠাণ্ডা বতাহ তাৰ পাছত সেউজীয়া গছ গছনি আৰু ইমান নেচৰেল মানে ফ্ৰেচনেচ এটা আছে। ভালে লাগি যাই কিনে তুমি কিবা ইচ্ছা কৰিলে চাব পৰা আৰু সময় সুবিধ
হয় নেকি তোমাৰ অ তোমাৰ কথা শুনো যাবৰে মন গ'ল এতিয়া বাকী কেনেকৈ গ'লা তুমি মানে অকলে গ'লা মানে অ লগৰ লগত নে ঘৰৰ লগত গ'লা
মই ফেমিলিৰ লগত গৈছিলো ৰবা।
আচ্ছা আচ্ছা বাকী কিমান টাইম লাগিল যোৱালৈ?
যাওঁতে তোমাৰ তিনি ঘন্টা আমি মানে ৰখি ৰখি গৈছিলো ন মাজে মাজে ক'বাত আৰু ভাল নেচাৰেল চিনাৰী দেখিলে ৰখি দিওঁ আৰু
আচ্ছা আচ্ছা মানে তোমাৰ এই মানে ৰখি দিয়া মানে মানে মানে ৰাস্তা বিলাক বহুতে ভাল আছিল চাগে সৌন্দৰ্য্য আছিল
অ বহুত বহুত বহুত ধুনীয়া একদম
বাকী তাতে কিমানে থাকিলে পিছে এনে?
আমি থাকা নাই সেনেকে পুৱা গৈ কিনে গধূলি ঘুৰি আহিছো থাবাকে যোৱা নাছিলো।
অ বাকী তাতে প্ৰথমে যাই তুম অ অ আচ্ছা আচ্ছা বাকী তাতে যাই কিনে প্ৰথমে ক'ত ঘূৰিলা তুমি?
আহ ফাৰ্ষ্টো বৰা পানী গলো
তাৰপিছত
ৰা পানীৰ পিছত এইটো মিঙি পেহেলগাম গলো।
অ মানে তালৈ গৈছাঁ।
অ সেনেকেই ঘূৰিছো আৰু তাৰে এটা ম'ম' চম' আছে ধুনীয়া টেষ্টি আৰু তাতে সেই ৰখি কিনে তুমি যদি গু যোৱা আৰু মোক সুধিব পাৰা।
অ মানে য যাবওতো খুজিছিলো মইও ত তোমাৰ পৰাই সুধি দিও নেকি আজি মইতো যাব খুজিছিলো খুজি আছো ত তুমি যিহেতু যাই আহিছাই ত' তোমাৰ পৰা সকলোবোৰ সুধি দিওঁ নেকি আজি?
আহ সুধা সুধিব পাৰা।
ত' তাতে চাব লগা জেগা কি কি আছে মানে তুমি প্ৰথমত ফুৰিও যাব প্ৰথম ক'ত ফুৰিব গৈছিলা মানে মানে জেগাটোৰ নাম কি?
অ আমিতো ফাৰ্ষ্ট গ'লো বৰাপানি তাৰ পিছত মিনি পেহেলগাম তাৰ পিছত চেৰাপুঞ্জী এনেকে ঘুৰিলো
হয় নেকি তুমি এতিয়া মোক কোৱাচোন যিটো কলা মিনি মিনি পেহেলগাম যে ক হত কি
অ তাৰে জাগাতয়ে ধুনীয়া মানে কি ক'ম তাতে আৰু পুৰা পাহাৰ আছে সুন্দৰ গছ গছনি আছে তাৰে যিবিলাক মানে বতাহ বাপৰেক কি কবা তাতে আৰু ঘোৰা চুৰাও আছে ধুনীয়াকে গছ গছ গছনিবোৰ দেখিলে একদম মানে ভাল লাগি যায়
সেই দিয়া আৰু তাৰেতো গছ গছনিবিলাক কিবা বেলেগেই লাগে ন
অ বেলেগে লাগে নিজৰা চিজৰা আছে ধুনীয়াকে
বাকী তুমি এনে এই শ্বিলং যি পিক আছে সেই শ্বিলং পিক উঠিব গৈছিলে নে নাই শ্বিলং পিকটো শ্বিলং পিকটোত উঠিব গৈছিলে নাই
অ সেইটোতো যোৱা টাইমেই নহল আমি
ছা
সেইফালে মানে যোৱা এনেকে টাইমে নিমিল নিমিলিল আমাৰ ওপৰৰ পুৰা গোটেই শ্বিলং চহৰখন দেখাত যাই আৰু আমি য'ত গৈছিলো শ্বিলং টিকত মানে ইণ্টনেটত দেখিছিলো আৰু এনেকে আমি যোৱা নহল
অ বাকী তাতে বতৰটো কেনেকুৱা আছিল পিছে
অ বতৰতো বতৰতো অ পুৱাৰ ভাগত অলপমান ঠাণ্ডা আছিলে আৰু কুঁৱলি আছিলে জানাইতো পুৱাৰ ভাগত থাকেই দিয়াচোন পাহাৰীয়া দিয়া হয় যিহেতু আৰু দুপৰিয়ালে অলপ ঠিকেই কৰিছিল বতৰটো সন্ধিয়া আকৌ ঠাণ্ডা হৈ আহিছিল
অ গৰম কাপোৰ লৈ গৈছিলা নে নাই নিয়া
অ গৰম কাপোৰ লৈ আহ মানে গৈছিলো জেক জাকেট ঊলৰ কাপোৰ চাপোৰ এনেকে লৈ গৈছিলো আৰু
আচ্ছা আচ্ছা বাকী যিহেতু শ্বিলং গৈছিলা তাতে তো খোৱা বোৱাত টো খাইছে চাগে ত কি কি খালা
অ খাইছো তাতে একদম বহুত ধৰণৰ খাদ্য খাদ্য আছিলে যাতে স্থানীয় খাদ্যৰ লগতে দক্ষিণ ভাৰতীয় উত্তৰ ভাৰতীয় আৰু চাইনিজ খাদ্যও সহজে পোৱা যায়
হয় নেকি এনে মানে খাই ভাল পাইছিলে আৰু
অ খাই কিনে ধুনীয়া
বাকী তাৰে ক'বা বজাৰ চজাৰলৈ গৈছিলা নেকি তাৰে
বজাৰত গৈছিলো হয় পুলিচ বজাৰ বহুত পুলিচ বজাৰত বহুত দোকান আছে তাত কাপোৰ আহ হস্তশিল্প বাহৰ সামগ্ৰী আৰু স্মৃতি সিহ্ন আহ কিনিবলৈ মানুহৰ যথেষ্ট মানে ভিৰ আৰু তাতে পুৰা মানুহৰ ভৰি পৰি আছে
বাকী কিবা কিনিছিলা তাৰ পৰা
অ ঘৰৰ কিছুমানে হস্তশিল্পৰ সামগ্ৰী আৰু বন্ধুসকলৰ কিছুমানৰ বাবে অলপমান উপহাৰ আনিছিলো আৰু
অ মানে তুমি মানে কিনিছা আৰু মানে
হয় কিনিছো আৰু নিজৰ কাৰণেও এটা দুটা কিনিলো আৰু
অ বাকী তাৰে মানুহ বিলাকৰ ব্যৱহাৰ কেনে মানে কেনেকুৱা মানে আচৰণ কৰে আৰু মানে কিবা এনেকুৱা আৰু মানে কেনেকুৱা ব্যবহাৰ কৰে আৰু
মানুহবিলাকৰ কথা বতৰা বহুত ভাল বহুত ভদ্ৰ আৰু একদম সহায়ক মানে যিটো সিহঁতৰ সহায়ক পুৰা স্বভাৱ
অ মানে ভালেই আৰু মানে কিবা সুধিলে আৰু কৈ দিয়ে আৰু ন
অ কয় ধুনীয়াকে কয়
আচ্ছা আচ্ছা বাকী তোমাৰ তাৰে জানে তুমি আ মানে শ্বিলঙৰ যিটো পৰি অ কোৱা
হয় হুম
এই বাকীটো জানাই তুমি, যিটো শ্বিলঙৰ যিটো পৰিষ্কাৰ পৰিচ্ছন্নতা যিটো তাৰে নিয়ম হওক যিটো গাড়ী গাড়ী মটৰ যিটো নিয়ম। ত' সেইবিলাক কথাটো মই বহুতে শুনিছো, তো তাতে কেনেকুৱা পালা যায় কিনে মানে এইবিলাক আছে নে? সঁচাকে
অ তুমি শুনাতো ঠিকেই শুনিছা মানে মানুহে আৱৰ্জনাবিলাক য'তে ত'তে নেপেলাই সকলোৱে চহৰখন পৰিসকাৰ কৰি ৰাখিবলৈ চেষ্টা কৰে। জাগাই জাগাই এনেকে ডাষ্টবিন আছে এটা ড্ৰাই এটা ৱেষ্টৰ কাৰণে থোক সেইকাৰকে য'তে ত'তে নেপেলাই আৰু
অ, সেই অভ্যাস টো বাৰু আমিও কৰাটো ভাল বাৰু ইয়াত।
কৰাতো ভাল হয়। সেইটোৱে, আমাৰ ইয়াতে মানুহ বিলাকে নিয়ম এইবিলাক মানি চলিব নোখোজে। তাৰে মানে চহৰৰ কথাটোয়ে বেলেগ ধুনীয়াকে ৰাস্তা ত পৰি পাতি।
তাকেই দিয়া। সেই সেইকাৰণে চাগে জন মানে মানে পৰ্যটক বিলাক যায় আৰু সেইকাৰণে।
যাই তাতে ফুৰিবৰ কাৰণে হয়, ঠিকেই শুনিছা তুমি।
বাকী তোমাৰ ভ্ৰমণৰ আটতকৈ কি বেছি ভাল লাগিল আৰু মানে চবতকে ভাল লগা দৃশ্যবিলাক কেনেকুৱা আছিল বাৰা
মানে মোৰ বাবে উমিয়াম হ্ৰদ আৰু শ্বিলং পিকৰ দৃশ্য আটাইতকৈ মানে ধুনীয়া আছিল শ্বিলং পিকটো বাৰু দেখা নাই যিহেতু, উমিয়াম হ্ৰদ বুলিয়ে মই এতিয়া কওঁ আৰু শ্বিলং পিকটো মই ইন্টাৰনেটতে দেখিছিলো।
হয় নেকি, বাকী ফটো ফটো তুলিছে চাগে কিমান তুলিছা পিছে। ন এসটা হাজাৰ ফটোত তোলা নাই আৰু এইবিলাকতো ইণ্টাৰনেটত দিছে চাগে।
হয় ইণ্টাৰনেট আপলোড কৰিছিলোঁ।
তাকেই দেখি মই সুধিলো দিয়া আৰু বাকী তাতেতো বৰষুণ হৈয়ে থাকে ন? অ, সৰু সৰু কে বা কিন কিনিয়া বৰষুণ। ত' সেইবিলাক পাইছিলা নেকি? ন তাতে ন জিকিছিলা তাতে।
তাতে দাৱত তিতিছিলো বৰষুণ তাতে হৈয়ে থাকে দিয়াচোন।
আ, বাকী তুমি এই এই যি ক ভ্ৰমণ কৰে মানে এইবিলাক ভ্ৰমণ ভ্ৰমণ যে কৰিলা। মই ভাবো যে এই ভ্ৰমণ মানুহ অলপ শিক্ষা হ'লেও পায় মানে কিছুমান অ জানিব লগা কথা শিকে আৰু। তুমি কি ভাবা মানুহে মানে কেনে কেনেকে মানুহ এই শিক্ষা ভ্ৰমণ কৰিলে শিক্ষা লাভ কৰে আৰু।
ভ্ৰমণ কৰি মানে শিক্ষা লাভ কৰা ভ্ৰমণে মানুহৰ মন জ্ঞান আৰু অভিজ্ঞতা সকলো সমৃদ্ধ কৰে। তাৰপিছত মানে যেতিয়া আমি দুইজনে দুইজনে যেতিয়া মই ভ্ৰমণ কৰি আহিলে তুমি মোক সুধিলা বস্তুটো কেনেকুৱা কি মানে জাগাটো কেনেকুৱা। তেতিয়া তুমাৰো এটা নিজৰ অভিজ্ঞতা হল। বা আমি যেতিয়া তাতে ভ্ৰমণ কৰিব ললো তাতে মানুহৰ পৰিপাতি বা স্বভাৱ আচৰণ এইবিলাক দেখি আমাৰো এনেকুৱা লাগে যে আমিও যদি আমাৰ ঠাই যেনেকুৱা কৰিব পাৰিলো হয়। সিহঁতৰ পৰিপাতি গাড়ী বিলাক যেনেকুৱা। পাতিকে লাইন টু লাইন অহা যোৱা কৰে।
তাকেই দিয়া, সেই মানে সেইটো অ সেইবিলাক এটা চত এইবিলাক আৰু তোমাৰ এইবিলাক কিতাপত পঢ়াৰ যিটো নিজে দেখা আছে সেই সেইটোত বহুতো পাৰ্থক্য আছে ন।
হয় বহুতে পাৰ্থক্য আছে।
অ, বাকী শিলঙৰ পৰ্যটনৰ সংখ্যাটো সুধিছিলো। বেছি নেকি তাতে শ্বিলঙৰ পৰ্যটকৰ সংখ্যাটো।
হয়, শ্বিলঙৰ ফালে পৰ্যটকৰ সংখ্যাটো বহুতেই বেছি।
মানে মানে বাহিৰৰ পৰা আহে চাগে।
হয় বাহিৰৰ পৰাতো আহে বহুত। এতিয়াতটো আৰু বহুত হৈছে। মানে আমি ধৰা এনেকে যাই কিনে যেনেকে ফটো চটো আপ আপলোড কৰিলোঁ। চব মানুহে যাই কিনে এনেকে ভিডিঅ' বনাই আহ তই এনেকে- কে মানে ভাইৰেল হৈ যায় ন সেইবিলাক বহুত দূৰ দূৰনি। ইন্টাৰনেটৰ যোগেদি গুচি যায়। সেইবিলাক দেখিয়ে এতিয়া পৰ্যটক বহুত।
তাকেইতো সেইবিলাক দেখিটো পৰ্যটক বিলাক আহে ন।
অ এইবিলাক চায়েই পৰ্যটক বিলাক মোহিত হয় ন আকৰ্ষিত হয়।
ময়ো এইবাৰ ছুটিত পৰিয়ালৰ লগতে শ্বিলং যাবলৈ ভাবি আছো আৰু তোমাৰ কথাবিলাক শুনি মানে মানে মনে গৈছে আৰু মৰো যাব।
হয় যাব পৰা তোমাৰো এটা নতুন অভিজ্ঞতা হ'ব বা কিছুমান তোমাৰ ধুনীয়া ধুনীয়া- স্মৃ স্মৃতিও হৈ আহিব ফটোবিলাক তুলিবা যিহেতু পিছলৈকে সেইবিলাক তোমাৰ এটা ধুনীয়া স্মৃতি হৈ ৰব।
অ হ'ব দিয়া তে যামেই দিয়া তোমাৰ কথা শুনি তে আজিলৈ হ'ব।
অ আজিলে হ'ব দিয়া।